অ কোৱা? হেল্ল, হেল্ল' অ কোৱা? পাইছো পাইছো।
তাকে সেই আজিকালি মানে তোমাৰ জালুক জালুকবাৰীৰ পৰা মান বহুত জালুকবাৰীলৈ বহুত জল্দি যায় যাই পোৱা যায়। মই যেতিয়া আগৰে তোমাৰ বৰপেটা গৈছিলো ন, বৰপেটা যাও সোতে যে যাই থাকো। উম, বৰপেটা আগতে মানে বিশ্বাস কৰা ইয়াৰ পৰা ঝাৰুগুৰি তাললৈ লৈ এক ঘণ্টা বাজি যায়, এক ঘণ্টা লাগি যায় ঘৰৰ পৰা। দেৰ ঘণ্টামান লাগি যায় বিশ্বাস কৰা জালুকবাৰী যায় পাওতে। উম, আমাৰ মেইন প্ৰব্লেম কি থাকে জানা আমাৰ বতৈত- জালুকবাৰীৰ পিছৰ পৰা আমাৰ জামে নাথাকে হা মানে আমি জামে নাপাওঁ আৰু ঠিক আছে। কোনো মেইন পবলেম এতিয়া জালুকবাৰী আমাৰ জাম আৰু জালুকবাৰী লৈ আমাৰ মাথাটো নষ্ট ত সিমান টাইম লাগে তাতে যাই পাওঁতে ইমান যাম আৰু সেইতা বিশ্বাস কৰা জালুক বাৰিলৈ যাওঁতে চবতছে বেছি মজা লাগে এতিয়া।
এ এতিয়া তোমাৰ কিমান ব্ৰীজ বনাই দিছে জালুকবাৰী লিকি যাই থাকোঁতে বা
অ, গৰচুক তাৰপিছত লখৰা বৰাল তাৰপিছত আৰু এইটো কি আছিল বৰাগাঁওত বৰাগাঁও অ, বৰাগাঁও।
বৰগাঁও পাৰ হয় আৰু এখন আছেতো।
উম, উ এ মজা-মজা মই মতে যে তামাম ব্ৰিজ আছে ৰে। চাৰি- চাৰিখনমান
সেইটোয়ে মানে তোমাৰ ৰাস্তা পুৰা ফিনফিনিয়া কৰ দিছিৰে এতিয়া।
উম, ৰাস্তা মজা তোমাৰ এইবিলাক ভাল কৰচে বন্ধু।
এটোৱে আগত অ, কিন্তু তোমাৰ চি সি চাইডে ব্ৰিজ বনালে হ'লেওঁ যাম লাগে কিন্তু এতিয়াও।
উম, চিটিততো তোমাৰ জাম থাকিব এইটো কি ক'বা আৰু চাৰি পিনৰ পৰা গাড়ী বিলাক আহে ন'।
অ, সেইটোয়ে চিটিত ব্ৰিজ বনাই লাভ নাই।
এটা একজাম্পল দি আমাৰ ছয়মাইলৰ ব্ৰীজ খান যে আছে সেইকাৰণে ছয়মাইল ব্ৰীজৰ তলত জাম থাকেচোন কিতানো নাথাকে।
এ ছয় ছয়মাইলৰ ব্ৰিজত তলত বহুত যাম এ তুমি যদি ব্ৰিজৰ ওপৰদি নোযোৱা বহুত দেৰি ফাঁচি থাকব লাগেচোন কিহৰ কাৰণে বা।
অ, মইতো- মইতো বিশ্বাস কৰা মই যেইবাৰ যাও ব্ৰিজৰ ওপৰৰে যাও।
অ, হম ঠিকে কৰা।
বা এই তুমাৰ এই গলিটো যে আছে অকমান যে যাই কেনে গলিটোৰে সোমাই কিনে যে আৰু পিন্ধি ওলাই আহিব পাৰি। উম, সেই গলিটো দি সোমাই কেনে সেনেকা আহি সেই ব্ৰিজৰ ওপৰেৰে আহি যাওঁ আহাৰ টাইমত। মানে না টোলেৰে মই নাযাওঁৱে টোলেৰে বাহ প্ৰত্যেক বাৰে তোমাৰ যাম মানে তই কি জানা এইটো একচুৱেলি যাম মানে নহয় এইটো চিগনেল এটা যাম হয় সেই-সেই চাইডৰ পৰা গাডী মাখান আহিব এই চাইডে ৰখাই দিব। এই চাইডে গাড়ী আহিলে হেই চাইডে ৰখাই দিব এ সেই চিষ্টেমৰ কাৰনে তাতে যাম বিলাক বেছি হৈ থাকে বুজি পালা? বাৰু ইয়া খানাপাৰা চাইডৰ পাৰ তলৰে আহিলে যাম থাকিব উম।
চিগনেল লাইট এটা দি দিবা পাৰেচোন তাতে।
চিগনেল লাইট অ, ক'ত তলত চোন চিগনেল লাইট আছে চোন ক'ত নাই?
মানে এই- এই চাইডে যে তোমাৰ চিধা তোমাৰ দিছপুৰ চাইডে যাই ভি আই পি চাইডে টাৰ্ণ ল'ব লাগে সেই এইটো চাইড দি চিগনেল নাই ন'।
হম-হম।
এইটো চাইডে এটা দিবা পাৰে কাৰণ সেইটো চাইডে যেনকে-তেনকে গাড়ী আহে এনকে ভি আই পিৰ চাইডে যাওঁক সেইফালদিও তোমাৰ কোনবা দিছপুৰৰ চাইদেদি আহি থাকলে আহি যায়।
ভবা তাতে পুলিচ থৈ দি থৈ দিয়ে ত'পুলিচ।
অ, পুলিচ তাকে কেতিয়াবা মই সেইদিনা কেইদিনমান আগত হা মই আৰু মোৰ লগৰটো হেলমেট নিপিন্ধাকে গৈছোঁ ছয় মাইলৰ পুলিচ কেইটাইটো মাতচে।
উম,
য়ে ছয় মাইলৰ পুলিচ কেটা বেয়া দেঞ্জাৰ চুন। মোক মাতছে মইতো এ মইতো গমেই পাইছোঁ সি কিহৰ কাৰণে মাটছে সেই কেমেৰাটো ওলাইছে মই আৰু ফালি কিনে গুচি গৈছোঁ আগফালে এখন ট্ৰাক আছে কিবা কেই বাছিছোঁ আৰু। ট্ৰাক খন নৰ ট্ৰাক খন ৰখাই দিছে বুলি হে টাইছত চাইদি গুচি গৈছোঁ নহলে কাটিল হয় সেইদনা চালান।
ট্ৰাকখনো মানে ট্ৰাকখনো গুচি গ'লে কেনে তুমি যাব পাৰ কাৰণে চান্স পাইছা আৰু।
তে অলপৰ কাৰনে ট্ৰাকত নালাগিল ট্ৰাক খানে ৰখাই দিছে মোক দেখি।
এ পুলিচ গীটাই মাতছে এই ইফালে আচোন মোকে মাতছে। মই তো গমে পাইছোঁ, কিয় মাতিছে।
হেলমেট চেলমেট নিপিন্ধাকে নাযাবা পালে হেলমেট পিন্ধাই জানা। এই চোৱা ক'চ- চ প্ৰত্যেকবাৰ আৰু সেই নাথাকে। বাত কেতিয়াবা এখন নচিব বেয়া থাকিলে না তোমাৰ পৰি যাব চালান ডাইৰেক্ট
গম পাইছোঁ সেইটোয়ে সেইকাৰণে মই আজিকালি তোমালোকৰ এ ইফালে গেলে ইফালদি নাযাওয়ে ভিতৰ দি যাওঁ তোমাৰ। বিজ জ্যোতি বিষ্ণু হৈ কিনে এইফালে পুলিচ চুলিচ নাই ন?
অ এই পৰক্ষাহ এটা আছে যে সেই ফালেদি আহা আৰু
অ ডাইৰেক্ট তোমাৰ শিল্পগ্ৰামৰ কাষৰ ৰাস্তাটোদি যাওঁ আৰু
উম, কালি তাতে গৈছিলো ৰবা এনে বহি আছিলোঁ অকণমান যাই কিনে।
তুমি যোৱাই নেকি তাতে প্ৰায়।
যাওঁৱেইটো কুলি মাতিলে কুলি তাৰপিছত ৰোহিত তাৰ পিছত হিৰক এ মাতিলে ততে, তাহাঁতৰ লগত থাকিলো অকন আহিলোঁ আৰু
অ কুলদীপ চলিটো কি কৰি আছে এতিয়া?
কি তোমাৰ এই এমেজনত চুপাৰভাইজাৰ উম মানে এমেযন কোম্পানী চুপাৰ ভাইজাৰ নহয় তাতে মানে য'ত তাতো বস্তুটো আহে সেইখিনিত আৰু মেইনলি চুপাৰ ভাইজাৰ আৰু
অ অ সেনকে সি বাইক চাইক কিনিল নেকি। ই এম আচ্ছা, ই এম আই মাৰ হল নে নাই তাৰ।
কৰ হব ই এম আই ইয়াৰ আৰু এক বছৰে হোৱা নাই বাইক কিনা আৰু কত ই এম আই মাৰ হব। তিন বছৰ মান
উম, অ, বাইকখন চোন স্ক্ৰেচেছ পেলাই দিছে ই এম ই যদি মাৰা হোৱানাই।
ন মাজত কিবা এক্সিডেণ্ট এটা হৈছিল ন ডাঙৰ চাই এ সেইটো কাৰণে।
কি কৰা কেনেকে।
এ মই গমেই নাপাও মোক একো খবৰ দিয়া নাই ৰবা মই কাৰ মোক বেলেগ, মুখে শুনিলোঁ। তাক সোধাই নগল তাৰ পিছত, সিদিনা দেখা পাইছে মোক। ত বহুত বেয়াকে হেৰি গৈছে আৰু এ ঠিক হৈছে বাৰু উম। মই সোধাই নগল ৰবা এ আমি বেলেগ বিলাগ কথা পাতি থাকোতে এইবিলাক কথা ভাবেই নহ নাহিল আৰু
আচ্ছা আচ্ছা।
উম তাৰো এটা লগৰ এটা আচিল অকন পাগল টাইপৰ হব যে হিও জি এম চিত আছে।
এহে একেলত হৈছিল নেকি।
হা, এক্সিডেন্ট হোৱা নাই এ তাৰ কিবা বেমাৰ হৈছিল বেমাৰ হৈ এই আয়ুসামৰ লগত মোৰ লগত দুবাৰমান লগ পাইছিলোঁ ছলটো ভালে আছিল বহুত ভাল কথা বতৰা। উম উম মনত দুবাৰ মান এ লগ পাইছিলো। তিতা সেনে সি ক'লে আৰু এইবিলাক কথা আৰু তাৰ কথাটো বাৰু নকলে।
অ কুলদিপে ছাগে নতুন বাইক। পায় পুৰা ফালি ফালি চলাই আছিল সকাৰণে।
অ ফালি চলাহি কিন্তু সি।
অ সি মানে বহুত স্পীড চলাই টো মোৰ স্কুটীখন চলাওতে ফালি ফালি চলাব যায়।
উম পুৰা দাবা দিব খোজে ন একদম ম যিমান, যিমান পকাব পাৰে সিমান পকাই দিয়ে আৰু খালি ৰাস্তা পালে গম পাও ইয়াক মই, ইয়াত কেলা গড়ি চাৰি দিয়া ৰিক্স জানা ভয়ছছে নহা,
সেইটোয়ে সিটো নিজা মৰব আমাকো মাৰাব।
উম, এ গাড়ী চলালে সাৱধানে চলাব লাগে অকমান ধিৰেস্থীৰে লাহে বা। এটা মেনটেইনত চলাব লাগে, স্পীডত চলাব মেইনটেইন অকমান।
সেইটোয়ে ইমান স্পীড চলে কি লাভ আছে, দে ৰেচ লাগব জানেই না।
কোন ক যা সড চল কোন যা নৰ্ম চল ল অকমান জান লাগিব যত ততে স্পড আছেটো কথা নহয় ন।
এ তে সি বেয়া ৰাস্তাটো দাবাই দিছে গোটেই।
উম গম পা আহ উ সি অ বেলেগ টাইপৰ মানে। কি ক'বাৰ সি আৰু সেই কালো।
চলতো ধৰবাই নোৱাৰি আৰু কি দুুনিয়াত থাকে।
যে কবা আৰু তাক।
কলেজ কলেজতো তাক দেখাই নাপালো আৰু ভালকে নাহে।
কলেজতো সি কলেজ নাহে মানে সি কলেজত নাযায়ছোন কিবা কৰি থাকে কিবা কাম চামত। বিদ্যালয় তিতা বিচাৰা কামতো জইন কৰা নাছিলে সি।
আহ ক'তবা থাকে সি, সেইটোৱে।
উম, কৈছিলা আগতে পেপাৰ চেপাৰ দিছিল বুলি কিবা এইবিলাক কৈছিল আৰু।
অঁ মাকো কৈছিল ৰব পেপাত দিছিল বুলি।
সেই ইয়াৰ কলেজত যাব টাইমে নাথাকে বোলে মানে যায়াই নাযায় মানে। এ একজাম চেকজাম দিব যায় মেইনলি আৰু।
অহঁ অহঁ
উম, এয়া তুমি জীমত কেইটা যাবা পিছে।
জিম যাম আৰু অলপ পিছত যাম।
উম উম
একবাৰ আমি গৈছিলো না পানী খাইতি তুমি মই খুললি অমিত।
উম হম হম পানী খুঠি তোমাৰ ডাই ৰাণী চাইডে যাই কিনে পানী খেতি গ'লো নেকি আমি।
অঁ অঁ সেনেকুৱাই গৈছিলো। তোমালোকে ৰান্ধিচাই ড্ৰাইভাৰৰ আন্দাজত।
উম দে ৰাস্তাৰে ঘুমাই দিয়াতে পুৰা একদম তোতেলি উল্টা হৈ গেল। তাতে আৰু ট্ৰেইনৰ মাজত ট্ৰেইনৰ এটা। সেই পিনেদি সোমাই দিলো তাপাছত কি ট্ৰাকে ট্ৰাক যাবাই নোৱাৰি ত সিপিনে - ট্ৰাকে ট্ৰাক মানে- পেছ, কৰিছিলো কিন্তু স মান মানে অকণমান বেলেগ টাইপৰে এক্সপেৰিয়েঞ্চ হৈ গৈছে সেইটো।
অ আচ্ছা তোমালোকে আকৌ- হেৰি চন্দ্ৰপোটৰ ফালে গৈছে আৰু লগ পাইছিলো।
উম তোমাৰ তোমালোকেতো আনিলা ন।
আমি আৰু বেলগ ৰাস্তাদি গুচি গলো ন, পানী খাই তি তোমালোকে বেলেগ ৰাস্তাতে গুচি গলা। লাষ্টত যে তোমালোকে আধাত ৰখিছা।
অ লগ পাই গলো ৰাস্তাত যায় কিনে আৰু। অ গম পালো। তোমালোকে ছয় মাইলৰ ভি আই পি হৈ কিনে আহিলা নেকি?
অঁ, তোমালোকৰ ছাগে নুনমাটি ছাইডে গৈছা।
অঁ, নুনমাটি ছাইডে বহুত ছৰ্টকাট হৈ যায় আও, আৰু খালি ৰাস্তা না। ই ই ইপিনে খাৰগলী হৈ কিনে নুনমাটিত গৈছো আৰু। খাৰগুলি হৈ পেলাই।
কুলদীপে চিনি নাপায় না এইবোৰ ৰাস্তা।
উম আৰু এই কি বুলি কয় লণিটিট যে গ'লো আমাৰ এই কিবা এই- পইচা লৈছিলো কিবা আমাৰ। পাৰ্কিংৰটে পাৰ্কিংৰো কথা পঞ্চাশ টকা স বিশ টকা দিলো নেকি?
অঁ বিশ টকা নে দহ টকা কিবা এটা দিছিলো আৰু।
উম এয়া পাৰ্কিংৰ পঞ্চা টকা লাগে চাবাচোন এতিয়া যোৱা পঞ্চা টকা দিবই লাগে। নামানেই তাহাঁতে -
গৈছা নেকি তুমি?
এ এ ৰিচেণ্টলি মোৰ লগৰ কেইটা মানে গৈছিল।
এতিয়া কি পানী আহিছে চাগে তাতে এতিয়া, পানী আছে শুকানতো নাই।
অ এ লৰণীট যছ তুমি খামৰেংগা চামৰেংগা যোৱাই বেছি ভাল লাগে অ।
অ সেইটো হয় দিয়াচোন কামৰেংগা জাগগাতটো ভালে মই গৈছো ৰবা হামৰেং। এ ৰিচেণ্টলী গৈছিলোঁ।
আচ্ছা কেতিয়া গৈছিলা?
অ তোমাৰ মই যোৱা মাহতে গৈছিলো ৰবা জুনত
লগৰ লগৰ লগত গৈছিলা।
এ মোৰ লগৰ দুটা তাৰপিছত মোৰ বা আৰু বাৰ লগৰ এজনী
আচ্ছা আচ্ছা ফেমিলি ক'ব পাৰা আধা ফেমিলি আধা লগৰ।
অ এনেকোৱাই আৰু
উম অমৃত গৈছিল নেকি?
অ অমৃতকো লৈ গৈছিলোঁ।
উম মানে কি চাৰি চকাত গৈছিলা?
অ চাৰিচকা আমাৰে
আচ্ছা আচ্ছা ঠিক আছিল দিয়া পোৰা এন্জয় কৰিলা।
এনজয় মানে গ'লো আৰু ফাৰ্ষ্ট দিনা। পাৰ্লাৰতে তোমাৰ তাৰে ম'ম' খালো হা এক তাৰে ম'ম' কেইটা মানে বহুত টেষ্টি হয় দে সোনকালে শেষ হৈ যায় নাপালোৱেই মমো এক প্লেট পাইছো কিবাকে
আচ্ছা
তাৰ পিছত তোমাৰ তাতে কুৰকোৰি চাট খালো তাতে বেচন আন কোনকে এইবোৰ বস্তু ভাইৰেল হৈ আছে
উ
আৰু তোমাৰ আম আম আৰু তোমাৰ কিবা এটা টেঙা মিক্স কৰি দিছিলে সেইটো খালো।
উম
তাৰপিছত আৰু জুচ এটা তাতে নাই আৰু ম'ম' নাই ম'ম'টো টেষ্টি নাছিলে কাৰণ তাতে নাখালো আহি কিনে আমাৰ ইয়াত এ চিকেন এক্সপ্ৰেছ বুলি এখন দোকান আছে লক্ষি মন্দিৰৰ ওচৰত তাতে আকৌ কুৰ-কুৰি, ম'মো খালো।
অ আচ্ছা আচ্ছা আচ্ছা ভালেচোন,
সেইটোৱে আৰু এখন জাগা এ আৰ জে বি ফাৰ্ম বুলি এখন যে আছে তা গৈছা নেকি?
এয় আৰ জি পি ফাৰ্ম
অ মিৰ্জাৰ চাইড যে আছে
অ নামটো মোৰ শুনা শুনা লাগিছে অকল মই যোৱা নাই। কোৱা চুন মানে কেনেকুৱা টাইপৰ বস্তু তাতে পোৱা যায়।
এ এনে এখন। ভাল মই তোমাৰ গাৰ্ডেন গাৰ্ডেনো বুলি ক'ব নোৱাৰো আৰু ঘৰ চৰ আছে কিবা কিবি ফটো উঠাৰ কাৰণে ভাল। তাৰপিছত তোমাৰ হেৰি আছে খাব পৰা জাগাও আছে ৰেষ্টুৰেণ্ট টাইপত। এ দেখছা চাগে দিয়া ইনষ্টাত ভাইৰেল লৈ থাকে।
উম। আচ্ছা আচ্ছা। চাম ৰবা যাই চাম ৰবা এবাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় গম পাম দিয়া। কথাতো কি কি। জাগাটো ধুনীয়া জাগা অ। আজৰা চাইতেটো দূৰ আছে বাৰো গম পাইছো মই ত মানে পঁচিশ কিলোমিটৰ। মিৰ্জা সেইটো আৰু দূৰ আছে চোন।
অ দূৰ আছে।
সেই চাইডে জেগাব বিলাকৰ বেলেগে জেগা ন এই আজ্ৰা চাইদ এইবিলাক চাই জাগা জাগা।
এহে কোনো গাঁৱ ৱৈন বদি যায় জাগা
উম সে অকণমান বেলেগ টাইপৰে জাগা আহিছে সেইখিনি সিপিনী আৰু মান কেনেকুৱা মানুহ ই সেই সিবিলাক শিপিনি যায় কেনে ৰাণী চাইদে যাই ভাল লাগে কন্তো মোৰ বিশেষকে আৰু আলি চালী তোমাৰ ধাবাও বহুত আছে
অ ধাবাটো তাৰে ধাবাৰ কাৰণে ফেমাচ ন লোকেল ধাবা বোৰৰ কাৰণে
উম ধাবা বিলাও ভাল অ কি বুলি কয় প্ৰাই বেছি থাকে এটা এ তাকে এই থকা এইবিলাকো থাকে পোৱাৰ কাৰণে মানে তাতেও মানে ম খানাব বোৰৰ টেষ্টি আৰু দাম বিলাকো এফৌট